হেল্ল'।
অ' কি কৰিছা?
এনেই আছোঁ, তুমি?
মইো এনেই বহি আছিলো, ভাত খালা?
ভাত খালো, অ' তুমি খালা?
নাই নাই ভাত খোৱা নাই বাৰু।
অ' কোৱা আৰু, বাকী খবৰ খাতি। কি কৈছা।
গৰম বেছি বেছি গৰম আৰু গৰমৰ কাৰণে যেনিবা তোমাৰ হেৰি কৰি থকা হৈছে আৰু এই বহি থকা হৈছে ফেনৰ তলতে বহি আছো আৰু কি কি কৰিবা আৰু ইমান গৰম পৰিছে তোমালোকৰ ফালে
আমাৰ ফালে বাৰু বতৰতো অলপ ডাৱৰীয়া কৰিছে জানো কি হয় বা বৰষুণ দিয়ে নে নিদিয়ে নাজানো এবাৰ বৰষুণ দিয়ে এবা ৰ'দ দিয়ে নাজানো আৰু কি কৰি আছে বতৰবোৰ এইবিলাক
সেইটোৱেটো তোমাৰ এবাৰ বৰষুণ এবাৰ বত মানে ৰ'দ একেবাৰে তোমাৰ ধৰিবই নোৱাৰে এনেক কুৱা গৰমত একেবাৰে তোমাৰ তাতে হেৰি কৰিব অ আৰু তাতে আমাৰ আজি নামঘৰ মানে ওচৰ নামঘৰত নাম গোৱা আছে যে
অঁ অ
তাৰপিছত তোমাৰ যোৱা নাই বাৰু আজি তোমাৰ মানে আমাৰ নতুন নামঘৰ বনাইছে সেইটো কাৰণে হেৰি কৰা নাই আৰু যা যাম বুলি ভাবিলো মানে এবাৰ ৰাতিপুৱা গলোঁ তাৰপিছত তোমাৰ আকৌ এতিয়া দুপৰীয়া খিঁচিৰি খুৱাব এই এতিয়া গৰমক কাৰণে দেখোন যাবই মন যোৱা নাই নাযাওঁ নেকি আক
যাবা যাবা যাব লাগে অলপ এনেই যাবা এপাক চাই আহিবা আমাৰো পা পাতিম বুলি কৈছিলে জানো কি হয় বা পাতে নে নাপাতে পাতিলে এপাক যাব লাগিব
সেইটোৱে সেইটোয়ে ওচৰতে ধৰা
পাতিব কেদিন
আমাৰ তোমাৰ তিনদিন হ'ব আজি তোমাৰ সিংহাসন হেৰিত কৰিছে স্থাপন কৰিছে কাইলৈ তোমাৰ নাম গোৱা হ'ব নাম গোৱা পানীতোলা সভা পৰহিলৈ হ'ব কাইলৈ নাম গোৱা দিনত নাম কোৱা ৰাতিলৈ তোমাৰ হেৰি হ'ব এইটো কি ভা ভাওনা হ'ব তাপাছত মানে মতা মানুহৰ ভাওনা আকৌ তোমাৰ কাইলৈ তোমাৰ তেনেকুৱা হ'ব পৰহিলৈ পানী দিনত পানী তোলা হ'ব পৰহিলৈ আকৌ ৰাতিলৈ তোমাৰ মানে মাইকী মানুহৰ ভাওনা
অ মাইকী মানুহৰ ভাওনা ন মতা মানুহ নহয় মানে
মতা মানুহৰো পাতিছে মতা মানুহৰ আগদিনাখন তাৰপিছত তোমাৰ মই নাই লোৱা মই নাই লোৱা বাৰু আমাৰ ওচৰৰ বোৱাৰী বিলাকে লৈছে আৰু মন পৰহিয়েৰ পৰা কাইলৈৰ পৰা হব ভাও না
কাইলৈ পা এতা কি যাবা নে চাবলৈ
তাকে যাওঁ বুলি ভাবিছো বাৰু কিন্তু গৰমটো দেখি যাবলৈ মনো নাযায় তথাপিতো যাম আৰু নহ'লে আকৌ তোমাৰ গৰমত আকৌ তোমাৰ হেৰিও নহয় ন নগলেও নহয় আকৌ ওচৰতে সেইটো সেটোৱেই আকৌ ওচৰতে মন্দিৰতো তোমাৰ নোযোৱাকৈনো কেনেকে থাকিবা থাক থাকিবলৌ আৰু মাত বিলাক আহি থাকিব ভাওনা নগলেও তোমাৰ ভাল নালাগিব যে
সেইটোৱে মই তাকে ভাবিছো বোলো ভাওনা এই গৰমত জানা ভাওনা চাব যাব নোৱাৰি কেনেকে যামি গৰমত যে ভাওনা পাত তে নহয়
সেইটোৱেইটো তোমা-কে গৰমতে বেৰেক গ আৰু বেছি গৰমতহে তোমাৰ এইবিলাক হয় আকৌ
ঠাণ্ডা দিনতহে পাতিব লাগে ঠণ্ডা দিনত মানে যিমানে ঠাণ্ডা হ'লেও দিগদাৰ হয় কিন্তু মানে কচটিউম চচটিউম বিলাক যোনবিলাক মানুহ পিন্ধে সিহঁতৰ কাৰণে মানে সহজ হয় কাৰণ বেছি হেৰি নেলাগে ন, কিন্তু এই গৰম গলপ পাতিলে কম গৰম লাগে নে সেই কিমান কষ্ট তেওঁ মেকআপ চেকআপ কৰি বা
বা ধেৰ তোমাৰ একে পইচাহে নে তোমাৰ একেবাৰে।
সেইটোৱে আকৌ বহা চাই যোনবিলাক মানুহে বহি পেলাই চাই সেইবিলাক একে গোটেই গৰম একেবাৰে।
সেইটোৱেইটো। মানে একে গৰমত একে তলৰফালে আৰু মহো বেছি নহয় মহে কামুৰিব। তোমাৰ গৰম উঠিব মহ ধেই পৰিব মহ'ৰ কামোৰত তুমি আৰু ভাওনা চোৱা আৰু একেবাৰে বহি বহি আৰু।
বৰ দিগদাৰ হয় চাগে ন?
উম।
মই নাযাওঁয়ে সেইকাৰণে জানা ভাওনা চাবলে এইটো কাৰণে, ইমান এটা ভাল না ভাল ভাল পাওঁ মানে আক নাপাওঁ বুলিও নকওঁ। কিন্তু এই গৰমত মানে চাবলৈ দিগদাৰ হয়।
সেইটোৱেহে
অলপ বতৰ চতৰ যদি ঠাণ্ডা কৰে তেতিয়া চাই ভাল লাগে, কিন্তু এই গৰমত থ- এনেকে লাগি লাগি বহি কম গৰম উঠে নে!
সেইটোৱেইটো আজি তোমাৰ মানে আজি হিংসাসন স্থাপন কৰা তোমাৰ ৰাতিপুৱা চাহ, পিঠা, লাডু এনেকুৱা খোৱালে বৰপিঠা, খোলা পিঠা নাৰিকলৰ লাডু পকা মিঠৈ এনেকে চাহ খোৱালে তোমাৰ। আকৌ এতিয়া তোমাৰ অ সেয়াই খোৱালে আমাৰ ওচৰৰ বোৱাৰীবিলাকে বনাই বনাই দিছে আৰু। তাৰপিছত তোমাৰ এতিয়া আকৌ দে খুৱাব হেৰি খিচিৰি, খিচিৰি ভাজি এনেকে খুৱাব তাৰপাছত আকৌ ৰাতিলৈ তোমাৰ আজি বাৰু একো নাই আকৌ কাইলৈহে তোমাৰ হেৰি কৰিব, আৰু তোমাৰ আজিকালি ল'ৰা ছোৱালী মানে এ পাছ কৰা ল'ৰা ছোৱালী লীক আকৌ হেৰি কৰি
কেতিয়া কৰিব?
এ সম্ভৱ আখন যাচিব গামোচা পিন্ধাব।
ঠিকেই আছে তেন্তে, কি হেৰি তুমি চাগৈ ভাওনা চাবলে যাবা ন?
ভাওনালে যাম বুলি ভাবিছো বাৰু।
কি ভাত পানী বনাই যাবানে?
ভাত পানী বনাই পেলাই তোমাৰ খাই পেলাই যাব
তাকে
নাই নাই ভাত পানী খাই পেলাই যাব লাগিব, কাৰণ তোমাৰ ভাওনা বুলি ক'লে তোমাৰ ধৰাচোন দেৰি হ'ব দিয়াচোন। তোমাৰ ধৰা ফতকতে ধৰাচোন নহয়। অকণমান সময় লাগিব ভাওনাখন আৰম্ভ হওঁতে সূত্ৰই নাচোঁতে। কৰোঁতে তোমাৰ সময় লাগিব, সেইকাৰণে
সেইটোতো হয়।
মানে এখন শিল্প সেইকাৰণে মানে হেৰি কৰি মেলি আৰু তোমাৰ এনেকে আৰু। এনেকে কৰি পেলাই তোমালোকৰ হলে এতিয়া হোৱা নাই ন।
হয় নে নহয় কোৱা। হেল্ল' হেল্ল' হেল্ল'
হেল্ল' শুনিছা নে মই ন কৈছিলো একোৱে শুনা হৈছ
অ অকনমান চাগে নেটৱৰ্কতটো বেয়া আজি অকণ বতৰটো বেয়া আছে সেইকাৰণে নেটৱৰ্কটো চাগৈ বেয়া কৰিছে।
সেইটোয়ে সেইটোয়ে তোমাৰ কথাইত খিনি মানে শুনাই নাছিলোঁ মই তাকে ভাবিছোঁ কি হৈ গ'ল নেটৱৰ্কটো মানে মাজে সময়ে অকমান বতৰ যদি বে বৰষুণ চৰষুণ দিয়ে তেতিয়া তোমাৰ মানে মাতটো নোহোৱা হৈ যায়।
সেইটোৱে পতৰ আজিকালি বত ত মহিমা কি কৰিছে নাজানো আও কাৰো নেটৱৰ্ক বিলাকো ইমান বেয়া হৈছে নহয়।
সেইটোৱেই সেইটোৱেই।
তাকে মই মানে তাকে কৈ আছো। ছিলো যে ভাওটো কেনেকে লম মোকো দিম বুলি কৈছে ইমান গৰম জানানে কেনেকে ভাও ল'ম এই গৰমত আগৰ যোনবিলাক মানুহে আগৰ পা কৰি আছে খেন্তে পাৰিব এতিয়া নতুনকৈ লোৱা মানুহ খিনিতো বহুত কচ ষ্ট হয় কাৰণ না শিকিব কৰিবলৈ কিমান শিকিব লাগিব। বাৰু ইমান ভাৰী ভাৰী কষ্টিউমটো পিন্ধাটো সহজ কথা নহয় ন গৰমত। আৰু যদি নতুনকৈ লওঁ মই কিমান কষ্ট হব মোৰে।
সেইটোৱে সেইটোৱে সেইটোৱেএকো নাই তুমি যদি কৰিব বিচাৰা কৰিব পাৰা একো নাই তুমি অকমান ধৰা সেয়া গৰমত কচ অ হ'ব কিন্তু মেকআপ আৰু কিছুমানতো মোৰচু ঘূৰাই যায় তোমাৰ
তেওঁ এই সেই মুকুটটো বহুত হাৰি থাকে আছে এইকাৰণে।
আৰু ড্ৰেচেছেছবিলাক ভাৰি থাকে ন সেয়া ড্ৰেচ চেছ পিন্ধি ধেমালি নহয়তো আৰু মে মানে তাতেও ভাওনাত ভাও নাচা বগা কৰাটো ধেমালি কথা নহয় একেবাৰে তোমাৰ। সেইটো কাৰণে তুমি যদি ল'ব পাৰা ল'ব বিচাৰা ল'ব পাৰা একো নাই বাৰু।
মই তোমা হেৰি ভাওনাতো বাৰু বাদেই দিয়া আমি ফুৰিবলৈ যাম বুলি ভাবিছো যাওঁ ব'লা কবাত তেতিয়া বত তছত এনেও গৰমেই। নে ঠাণ্ডা দিনতো এনেতো যোৱা নহয় তাছ এবাৰ গৰম দিনত এবাৰ এপাক ওলাই যাওঁ বলা।
অ পাৰি আমি ওচৰতে ক'ৰবাত এনে যাব পাৰি বা দূৰলে গ'লেও যাব পাৰি অঁহ'। অঁ পাৰি একো নাই গৰমত এতিয়া কিন্তু মানে এতিয়া নদী কিনাত বেচি যাবলে ভয় বাৰিষ ষাপত যে তোমাৰ মানে জংঘল হয় পানী বেছি হয়
সেইটোতো হয় বাৰু কিন্তু একো নহয় দিয়া ব'লা এপাক যাওঁ আহোঁগৈ এপাক গৈ পেলাই।
অঁ একো নাই পাৰি বাৰু একো নাই তুমি যদি মন কৰা আমি অ আৰু কেইজনমানক গোটাই লৈ পেলাই তেনেকৈ গুচি যাব পাৰি ন।
তোমাৰ লগৰ আছে ন লগৰখিনিক সুধিবাচোন যদি যায়।
অঁ সুদিম দিয়া বাৰু মোৰ লগৰো আছে বাৰু নহোৱা নহয় সিহঁতকো সুধিম কোনকেহেঁত- যায় তেনেকে কৰি পেলাই আমি পইচা বেছি নোথাওঁ কম পইচাই এনেকে মাংখ দালি ভাত
অ হ'ব এশ টকাত কে ওঠালেও হ'বহে আৰু গৰমতনো চবে মাংস গালনো কি খাব এনো নাখায়ে। গৰমত, তাত চে ভাল। সৰুক মানে এশ টকাকে তোলো এশ টকাকে তোলাৰ পিছত তোমাৰ যাওঁ ব'লা চব খন।
অ একো নাই আমি যাব পাৰিম ন, কাল একো নাই।
সেইটো এনেই এতিয়া যদি দূৰে চোৰে যাওঁ দূৰে চোৰে গ'লেতো দিগদাৰেই। হয় নহয় ক দূৰতো এতিয়া- পানী চানীই হৈছে কি যাব কোৱা পানী সেই।
সেইটোৱে এতিয়া দূৰত যাবলৈ সেইটোৱে অসুবিধা দূৰত যাবলৈ মানে বেয়া এতিয়া। তোমাৰ মানে মানে কি হয় এতিয়া পানী বহুত- বাৰি বাৰিষা বতৰ। আৰু তাতে তোমাৰ জংঘল বহুত যে সেইটো কাৰণে মানে যাবলৈ অকল দূৰলৈ বেয়া। তোমাৰ পাৰি টিপিছে এইবিলাকে তাত যাব পাৰি। এইবিলাক টিপি লৈ যাব আৰুি এইবিলাক ধৰাচোন বেয়া ন চব পাৰি। কেতিয়াবা নদীৰ চত জাগা ভালক চাই লব লাগিব আৰু।
সেইটোৱে কিন্তু এতিয়া পানী আৰু চব মাটি চাটি হেৰি হৈছে নহয়, এতিয়া কেনেকৈ যাবানো?
সেইটোৱে টো পানী। পানী মাটি ঢেৰ মানে জোক কিবা কিবি পোক পৰুৱাত ঢেৰ ওলাই। এতিয়া তোমাৰ সেইটো কাৰণে যাবলৈ অকন অসুবিধা হয়। সেইটোৱে বেয়া কথা যাবলৈ মানে, অশান্তি সেই-
সেইটোৱে এতিয়া তাকে ভাবিছো কি কৰোঁ।
এনেই তোমাৰ ধৰা।
উম।
কি তেলে? এটা ভাল জোগা চাই পেলাই যদি ওচৰতে পাওঁ তেনেকে গুচি যাব পাৰি বাৰু ওচৰত। মুঠতে ভাত। ভাল জেগা যদি পাওঁ। পাওঁ ন।
সেইটোৱে যাম বলা কবাত ভাল জেগা আৰু ঘৰতনো কিমান থাকিবা।
আপালোকৰ ফালেও চাবাচোন যদি ভাল তেনেকুৱা জেগা আছে আমি তেতিয়া গুচি যাব পাৰিম।
ওচৰতে যাওঁ ব'লা নদী কিনাৰতে।
নদী কিনাৰতে যাওঁ ব'লা।
সেইটোৱে, আমনি লাগে আৰু, আৰু কিমান- থাকিবা আৰু ঘৰতে আৰু।
তাকে ঘৰতে নো কিমান থাকিব ক। অশান্তি লাগে দিয়া ঘৰত থাকি থাকি কিমান আৰু সোমাই থাকিবা কোৱা। ওচৰতে যাম ঐ মাংসকে লৈ। কৰা ধুনিয়াকে, ন সেইটো বেছি ভাজি পাচলি বেছি আৰু। টিম নকৰোঁ মাংস চাংসকৈ লৈ যাম।
তাও বেছি নালাগে। লগত লগৰ গ'লে বহুত পইচা লাগে। দিব ওচৰতে পইচা কমাই পিনি।
সেইটোৱে। তেনে ওলাবা তেন্তে। যাম আমি ধুনীয়াকে এশ টকাকে তুলিম ন চবেই।
আমনি লাগি যায়।
উম।
ওম সেইটোৱে সেইটোৱে। নকৰ, সেই সেইটোৱে সেইটোৱে। তেনেকে লৈ পেলাই মিলাই পেলাই আমি -
হেৰি কৰিম অ।
অ হ'ব দিয়া, তেনে ঠিক আছে দিয়া, কালি কথা পাতিম। অ ঠিক আছে। বেছি হ'ব গুচি আহ জানো।